অ কি কৰি আছা তুমি?
অ এনে এই ভাত খাব আহিছিলো ঘৰত।
অ ভাত খাবা আহিছা। অলপ ইয়োগা কৰিছো। গাটো মানে বেয়া লাগি আছে। মোক আজি মাচাল চাচাল বিষাই আছে মানে কালি বেছিকে জিমত অলপ। বেগটো মাৰি ললো আৰু এই বাইচেপটো বেছি মাৰি ললো।
মোৰো বাইচেপটো বিষাই আছে পুৰা মোৰো বাইচেপটো পুৰা বিষাই আছে। মানে বহুতে মানুহ
সেইকাৰণে অলপ ইয়োগা কৰি লও বুলি ভাবিছোঁ।
অ ইয়োগা কৰিলে মানে অকণমান বডিটো অকণমান হালকা হৈ যায়।
অ হয়, হয়।
অহ এইটো তুমি তহ মোৰ চৰত আছ যদি তোমাৰ কৰবাত ফুৰিবলৈ যোৱা যিটো ৱেডাৰো বহুত ভাল গৰম দিন
হয় হয় হয়। আজি ৱেডাৰটো ভাল আছে। সেইকাৰণে ফুৰিবও যাম গধূলি। তুমি ভাত খালা? অহ মই ওলাম আৰু অ ভাত খালা নেকি? অ কি কি খালা?
কি কি খালোঁ তোমাৰ এই দালি আছিলে আৰু আলু চবজি লা‍উ চবজি তোমাৰ। আৰু
অ অ
তোমাৰ এই পকৰি আছিলে। পিয়াজ পকৰি উম হয়। ভাল লাগে বহুত ভাল লাগে। তোমাৰ এই তোমাৰ কাব গলে কি কবি ক, অ এই তোমাৰ এই এইটো হয় নে না কৰি পাতা কৰি পাতা
অ কৰি পতা অ এইটো পকৰিও ভাল লাগে।
অ'! এই, কাৰি পাতাটোক মোক বহুত ভাল লাগে মানে।
হয়, হয়, হয়।
অ'! সেইকাৰণে মই, এই তোমাৰ, মাই বনাই দালিত। কাৰি পাতা দি বহুত ভাল লাগে! উম, তুমি খাইছা চাগে তুমি?
অ'! মই খাইছোঁ।
অ'! অ'!
আৰু তাৰপিছত কি খালা? ভাত খাই কিনে?
তাৰপিছত, তোমাৰ মই অ'! এনে, তোমাৰ এই নেমু পানী বনাইছে। আছিলে ঘৰতে, নেমু পানী খালোঁ ভাল লাগিল তোমাৰ? হা!
তামোল নোখোৱা নেকি?
নাই, নাই। তামোল- চামোল নাখাওঁ, মই এইবিলাক বস্তু নাখাওঁ।
অ'! এ, তামোলটো অসমৰে এইটো। এটা তোমাৰ হৈ গ'ল? ভাত খোৱাৰ পিছত খাই মানে, নিয়মত।
অ'! অ'! নহয় মানে মানে, মই ইমান নাখাওঁ।
এইটো তামোল।
নহয়, নহয়, নহয়। এইটোতো গম, এইটোতো নিয়ম হয়, এইটো মইয়ো গম পাওঁ। পাওঁ। বাত মই নাখাওঁ।
অ'! মইয়ো নাখাওঁ। মোকো ভাল নালাগে তামোল মানে!
এই তোমাৰ, খালে তোমাৰ, মুখখন তো জিভাটো তোমাৰ কাটি যায়। মুখখন কেনেকাে হয় তোমাৰ?
হয়, হয়।
হয়, হয়।
অ'! এনে পাণ খোৱা না?
হা!
পাণ।
পাণ, এ, কেতিয়াবা বিয়া- চিয়াত গ'লো, তেতিয়া খাই লওঁ আৰু।
অ'! ভাল লাগে ন' পাণটো খালে! অ' পাণটো খাব লাগে। গাৰ কাৰনে হেল্ডী এইটো পাণ।
পাণটো খাব লাগে। পাণ- চূণ অকমান খাব লাগে। এইটো বহু হেল্ডি হাৰ্ডীৰ কাৰণে। তোমাৰ, হাৰ্ডিটো ভাল কৰি দিয়ে। ষ্ট্ৰং হয় অকমান। ক'বা গ'লে, এইটোতো বেয়া বস্তুৱেই হয়। বাত মানুহকেইটা গম নাপায় মানে।
হয়।
উম! আৰু তুমি
ভাবিছোঁ শ্বপিং কৰিব যাওঁ।
অ'! শ্বপিং কৰিব যাবি নেকি? অ'! অ'!
তুমি যাবানে ক'ৰবাত?
অ'! মই ফুৰিব যাম, ব্ৰহ্মপুত্ৰত যাম। এই, নতুন পৰ্কটোত।
উম! উম! উম!
অ'! তাতে ফুৰিব যাম অলপ। পাৰ্কটোত গৈছা না? নতুন পাৰ্ক
অ'! নতুন পাৰ্কটো গৈছোঁ, উজান বজাৰ। হয়নে নহয়? উম, বহুত ভাল লাগে এইটো! বহুত লম্বা আছে। তোমাৰ, ভিউটোও বহুত বঢ়িয়া আহে!
বহুত মানুহকেইটা তাতে যায়। তাতে, গুৱাহাটীৰ মানুহকেইটা।
উম, উম, উম! এইটোতো চবে মানে, এতিয়া কমচে বহুত মানুহ যায় তাতে। বহুত ভিডিঅ' ভাইৰেলো হ'ল তাহাঁতৰ।
হয় হয় হয়, তাতে এক্সাৰচাইজ- এই ৰানিং চানিং কৰবা জগিং চগিং কৰা ততে যায় বহুত লমাম্বা আছে ন বাতটো।
যোগিং কৰিব যায় আৰু তোমাৰ তাতে, তাতে তোমাৰ, পুল- আপ মাৰা বস্তুকেইটাও আছে তোমাৰ। উম! সেইকাৰণে, ভাল লাগে অলপমান।
অঁ, তুমি এনে গৈছা না তাতে এক্সা চাইজ কৰবা।
এনেতো গৈছোৱে, মই ভালে লাগে।
অহ
আৰু আৰু তুমি তাতে গৈছানে তুমি তাতে গৈছা না এই ইউক- কেলে ন অ নাই অ তোমাৰ এইটো কি ক‌য়? অঁ- এই গা ধুবৰ কাৰণে যায়- য়'কে লেন নে কিবা আছিল তোমাৰ অঁ অঁ অঁ য়'কলেন- অঁ অঁ গৈছা নেকি?
অ লগৰ কেইটাৰ লগত গৈছিলো তাতে গা ধুবা কাৰণে গা মানে এনেই- ইনজয় কৰিব গৈছিলো এ ছুইমিং পুলত গা ধুইছিলো।
হয় হয় হয়, ভাল লাগে না বহুত।
অঁ ভাল লাগে আৰু এটা খানাপাৰাত নতুন এটা ওলাইছে। খানাপাৰাত এটা নতুন আছে। ওলাইছে কি নাম আছে আহঁ। ইমান বা ফাইভ হান্ড্রেড ফিচ আছিল, ফাইভ হান্ড্রেড ছিক্স হান্ড্রেড।
অঁ মানে টিকেটটো- আহ মানে কিমান দেৰি কাৰণে-
কিমান দেৰি তুমি তাতে দেৰি টাইমটো নাই আৰু।
মানে নিজৰ মজিদি থাকিব পাৰা মানে যিমান। উম তেতিয়াতো ভালেই, উম। না গধূলি কোনে থাকিব আৰু এনেও ওলাব।
অ হয় হয়।
অঁ
তুমি যোৱা নাই নেকি?
ন মই কমই এনেই ৰিলচটো চাইছিলো মানে ৰেটটো গম পোৱা নাছিলো তোমাৰ এতিয়া যাম চাগে।
হয় নেকি?
এতিয়া মানে এনে ছু্টি পাইছো যদি ভালে যামে। ভাল লাগে এনে, এইবিলাকত এই লগৰৰ লগত যাম এই- অকলে যাই কি কৰিম, তোমাৰ লগৰ লগত যাম অকণ পইচা চইচা মিলাই পিনি যাওঁ আৰু।
হয় হয় হয়।
উম তেতিয়া ভাল লাগিব অলপমান।
অ
অঁ
কি কি খাবা তাতে?
তাতে তোমাৰ চাও কি আছে খাব কাৰণে, এনে আমিতো এনে বাহিৰৰ- বাহিৰতে ওলাগ- খাওঁ, ভিতৰত একো নাখাওঁ ভিতৰত তোমাৰ মানে তোমাৰ তোমাৰ এই - উম, প্ৰাইচ বহুত বেছি ল'ব, আৰু খোৱা বস্তুও বহুত বেয়া বেয়া দিয়ে মানে। কিবা দিব চেণ্ডউইচ চেণ্ডউইচ দিব তোমাৰ, এইবিলাক ভালেই নালাগে তোমাৰ। উম, সেইকাৰণে এইবিলাক বস্তু-
অ
নাখালে ভাল, তোমাৰ বাহিৰতে তুমি কিবা ম'ম' চম' খাই লোৱা। বহুত ভাল হ'ব তোমাৰ এইটো, পেটো ভৰি যাব তোমাৰ।
হয় হয় এই বিৰিয়ানীটো খোৱা তুমি?
বিৰিয়ানী
অ
বিৰিয়ানীত' খাওঁৱে মোৰ- বিৰিয়ানী মানে তোমাৰ চেভেনটি ৰুপিচত ইমান ভাল বিৰিয়ানী দিয়ে। অ অ
দামো বেছি নাই।
হু
দামো বেছি নাই
অ অ অ হা
দামো বেছি নাই এইকাৰণে ভালে লাগে।
অ', দামো বেছি নাই তোমাৰ আৰু খোৱাটো বহুত দি দিয়ে তোমাৰ পেটও ভৰি যায় তোমাৰ লগত।
অ' অ'
অ', কণী দিয়ে চিকেন দিয়ে চব দিয়ে তোমাৰ, হয় আৰু
তুমি?
আৰু এতিয়া এতিয়া মানে কি কৰিবা মানে কৰবা ফ্ৰেণ্ড লগত ক'ত যাবা তুমি এতিয়া?
এতিয়া ব্ৰহ্মপুত্ৰই যাম।
অ', হয় নেকি? উম ভালে দিছা তো হা
অ',
অ', আৰু মইতো ভাবি আছোঁ তোমাৰ এই মাৰ্কেটত যাওঁ কোনো শ্বপিং কৰিব কাৰণে।
অ', কোনটো মাৰ্কেটত যাবা?
তোমাৰ এই বিশাল মাৰ্কেটতে যাও নেকি?
অ', বিশাল মাৰ্কেট নেকি অ' বিশাল মাৰ্কেট টো মজা দেখোন।
অ' এইবিলাকৰ জাগাত গ'লেও অকণ ভাল লাগে তোমাৰ। উম মানে, এনে চাৰ্ট পেন্ট লওঁ ভাল লাগিলে, উম চাই লও কি আছে তোমাৰ কি ল'ব আছে, চাই লম কি কি আছে ভাল ভাল ভাল বস্তু হ'লে ভাল বস্তু লৈ লও আৰু
অ',
উম আৰু তুমি এতিয়া তুমি বিশালত যোৱা না লবৰ কাৰণে কাপ
বিশালত মই যাওঁ কাপোৰ চাপোৰ লবা তোমাৰ কূৰ্তা চূৰ্তা লবা অ' ভাল আছে, আৰু তুমি কোনটো এনে বজাৰত যোৱা‌?
এনে তোমাৰ
পৰা নোলোৱা নেকি তুমি?
বজাৰৰ পৰা নলওঁ মই মই গ'লে মলতে যাম এটা তোমাৰ এটা তোমাৰ জয়ানগৰ নতুন খুলিছে ন‌ ষ্টাৰ্ট, বজাৰ তোমাৰ অ' তাতেও জাই পিনি বহুত ভাল লাগে তোমাৰ
অ',
উম
তাতে যাই কিনি কি লৈছিলা ষ্টেট বজাৰৰ পৰা?
তোমাৰ তাতে যাই পিনি মই এটা ক'ট লৈছিলোঁ, আৰু তোমাৰ এটা অ' আৰু এটা, তোমাৰ অ কুৰ্তা লৈছিলো কুৰ
অ কুুৰ্তা লৈছিলে, অ'
মানে কুৰ্তা লৈ পিনি ভাল লাগে মানে পূজা টাইমত। পিন্ধিলে ভাল লাগে এইবিলাক। উম তুমি লৈছা ন
অ', কুৰ্তা মোৰ আছে মই লোৱা আছে কুুৰ্তাটো। কুৰ্তাটো এ পূজা চুজাত পিন্ধি যাওঁ কেতিয়াবা কেতিয়াবা।
অ', এনেই তুমি এ ফেচন পিন্ধা নে কুৰ্তা।
এনে তোমাৰ স্কুলত কিবা ফাংচন পৰিলে কলেজত
অ ফাংশন চাবলে মই পিন্ধি যাওঁ ৰ্কুতা।
অ মানে এইবিলাকত পিন্ধিব লাগে মানে ভাল লাগে আৰু।
অ হয় হয় হয়,
উম'
আৰু
আৰু এনেই তোমাক কি খাই, অ মই পিন্ধো পিন্ধো
অহ'
তুমি তুমি তুমি ঘড়ী পিন্ধানে?
অ ঘড়ী পিন্ধো মই।
অ' মানে তুমি মানে ঘড়ী কালেকশ্যন কৰা নে, নে তোমাৰ ঘড়ী
মই কালেকশ্যন নকৰোঁ এইকেইটা কালেকশ্যন কৰিব মোক ভাল নালাগে, সেইকাৰণে নকৰোঁ মই। অ কালেকশ্যন কৰলে
তুমি কালেক অ নাই কাৰ কাৰ মাৰ মানুহ এটা চখ থাকে কালেকশ্যন কৰিবলে,
অ হয় হয়।
অ সেইকাৰণে সুধিলোঁ তোমাক এনে, তুমি ঘড়ীতো পিন্ধাই চাগে তোমাক এনে নে তোমাক নৰ্মেল ঘড়ী ভাল লাগে স্মাৰ্ট ৱাছ ভাল লাগে তোমাৰ?
মোক স্মাৰ্ট ৱাচ ভাল লাগে।
স্মাৰ্ট ৱাচ ভাল লাগে না।
অহ।
উম মোকো দুটাই ভাল লাগে, নৰ্মেল আৰু স্মাৰ্ট ৱাছ দুটাই ভাল লাগে তোমাৰ। অহ। আৰু এনেই তুমি এতিয়া কি পিন্ধি যাবা ফুৰিবৰ কাৰণে?
মই ফুৰিব কাৰণে এনে নৰ্মেল ফৰ্মেল পেন্ট আৰু চাৰ্ট পিন্ধি যাম।
অ ফৰ্মেল পেণ্ট আৰু চাৰ্ট, অহ'
অহ' অ এতিয়া গৰম দিনত এই কেইটাই, পিন্ধলে ভাল লাগে অলপ লুছ কা
হয় হয় হয় দিয়া ৰাখোঁ দিয়া বহুত ভাল লাগিছিলে তোমাক, অ ঠিক আছে।